হেল্ল'।
হয়।
হেল্ল' হেল্ল'।
হেল্ল' অ শুনা পাইছা?
শুনা পাইছে নে মাতটো?
অ অ পাইছো মই। হেল্ল' কোনা পাইছে ন? হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল' শুনা পোৱা নাই নেকি? হেল্ল'। হেল্ল'।
হয় শুনা পাই আছেনে?
অ অ শুনা পোৱা নাই নেকি মোৰ মাতটো?
উম হয় বাৰু সেইটো বাৰু ঠিকেই আছে বাৰু আ আপোনাৰ মানে দিনটো আজি কেনেকুৱা গল মানে যিহেতু মানে বহুত মানে গৰম দিন?
অঁ নেটৱৰ্ক পোৱা নাই চাগৈ মানে মাতটো ভালকৈ অহা নাই। অ অ কি কৰিছে?
হয় বতৰটো আজি কমৰ গৈছে মানে ইমান বেয়াও দিয়া নাই মানে ভালেই দিছে যিহত ইমান ৰদো নাই আজি মানে বৰষুণত দিছে মানে। হয় হয়।
কিন্তু অহা নাই আহিবহে চাগে এতিয়া।
উম, বৰষুণ হয় বৰষুণটো দিছে। এনেই আৰু। গৰমো দিছে বহুত মানে সেনেকুৱা আৰু আৰু গুৱাহাটীৰ চাইডত টো বাপৰে ইমান গৰম দিছে মানে উম, হয়। এ আপোনালৰ সেইফালে এ কি কেনেকুৱা দিছে বতৰটো?
আমাৰ ৰাতিপুৱালৈকো বৰষুণ আছিল কিন্তু দিনত একেবাৰে গৰম আৰু। ৰোড দিছে।
আৰু এইফালে বতৰটো মানে এনেকুৱাই আৰু মানে দিছে ভালে দিছে, বা কি চাহ খালে আপুনি?
অঁ অঁ খালো আপুনি?
অঁ। কেছেেৱা ন চাহটো মানে খাব লাগে মানে চাহটো মানে ফ্ৰেছ হয়, মানে খালি
আপুনি?
নহয় চাহটো এইটো ফ্ৰেছ হয় মানে, মনটো মানে ভাল লাগি যায় তেনেকুৱা। তাকে আপুনি এতিয়া কি কি কৰি আছে?
মই আছোঁ।
অ', অ', পঢ়ি আছিলে ন আপু পঢ়াটোতো লাগ আপুনি কি কৰি আছিলে?
হেল্ল'।
হেল্ল', আপোনাৰ মাতটোৱে ভালকে অহা নাই, নেটৱৰ্ক প্ৰব্লেম হৈ নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি, আপোনাৰ মাতটো ইমান মানে ভালকৈ অহা নাই।
মানে লাহে লাহে শুনা
হেল্ল', শুনা পাইছে? মানে ভইচ
অলপ জোৰকে কোৱা, শুনা পোৱা নাই।
হেল্ল', শুনিছে এইবাৰ?
হা, কি ক'লা, হেল্ল'?
অ', আপুনি কি কৰিছে?
অ', মই একো কৰা নাই মানে এনেই আছো মান আৰু তুমি কি, কি, কি, কৰি আছা?
মইওঁ আছো, এনেই আছোঁ। সতি
মানে তোমাৰ মাতটো মানে একদম লাহে আহিছে, মানে বহুত লাহে আহিছে। তাৰকাৰণে মানে শুনাই পোৱা নাই, মানে অলপ অলপ শুনা যায় আছে।
এইবাৰ আহিছে?
হা, কি ক'লা? হেল্ল', অ', কোৱা এতিয়া কোৱা।
অঁ, অঁ, আপুনি ফুৰিব যোৱা নাই নেকি বন্ধত?
আৰু অলপ জোৰকে কোৱা।
ট্ৰেভেল কৰেনে আপুনি, ট্ৰেভেল?
অ', ট্ৰেভেল কৰো মই। টো
ক'ত, ক'ত গৈছে?
অ', মই আপোনাৰ এইটো এইফালে আপোনাৰ এইটো ইয়াত আপোনাৰ শ্বিলঙত গৈছো, শ্বিলং চিনি পাই?
অ', শ্বিলং
উ, মই শ্বিলঙলৈ গৈছিলো আৰু আপোনাৰ এইটো মানে গুৱাহাটীতে গৈছো মানে, এনে আৰু বাহিৰত ক'তো যোৱা নাই, এইটো গুৱাহাটী আপোনাৰ এটো মানে এনেই কিছু চাইন্স মিউজিয়ামত গৈছো মানে, চিৰিয়াখানাত গৈছো সেইবিলাকত এনে এনেই বাহিৰত মানে যাই পোৱা নাই আৰু।
অঁ।
এতিয়াতো যা এ, যাব মানে মন আছে এতিয়া কাশ্মীৰত। যাব মন আছে জম্মু কাশ্মীৰত।
অ', জম্মু কাশ্মীৰ।
উ, আৰু আৰুতো তুমি ক'ত ক'ত যাইচা ট্ৰেভেল কৰিছা?
অৰুণাচল গৈছোঁ, আৰু মেঘালয় ভূটান গৈছোঁ
অ', এনে এ গুৱাহাটীত ক'ত -ক'ত গৈছা?
অ', গুৱাহাটীত মই থাকোঁৱেই মানে গুৱাহাটীত গৈছোঁ আৰু চানডুবি, খামৰেঙা এইবোৰ গৈছো
অ', হয় মোক এ এটা কথা কোৱা তুমি হেডফোন মানে হেডফোন লৈছা নেকি তুমি? মানে, হেডফোন লৈ কাৰোবাৰ লগত কিন্তু কথা পাতি আছা নেকি?
অ', হেডফোন লৈছো
সেইকাৰণেতো আৱাজটো মানে শুনা পোৱা নাই, হেডফোন লব নালাগে একচেলি
মই, হেডফোন লগাই কথা পাতো দেখোন
উম, হয় মানে ঠিকে আছে হেডফোন লোৱা তো মানে, হেডফোন ল'লে মানে, আৱাজটো মানে কম আহে এনেই মানে শুনা যায়, কিন্তু আৱাজটো কম আহে
অ', আপোনাৰ আৱাজটো ইমানখিনিয়ে আহিছে
হা, মোৰ আৱজটো কেনেকুৱা আহিছে?
স্পীকাৰ দিব নোৱাৰি ন
অ, ' স্পকাৰ দিব নোৱাৰি সেইটো হয় বাৰু এতিয়া মানে, ক'ত আছে এতিয়া ঘৰতে আছা নে- নে বাহিৰত আছা
ঘৰতে আছো
অ, ' ঘৰতে আছ ন বাকী চ- চাহ খালা? আহ, মইও ঘৰতে আছো উম, বাকী তুমি কি খাই ভাল পোৱা?
মই ফাষ্ট ফুড নে, ট্ৰেডিচনেল তেনেকুৱা হৈছে হেল্ল'
ভালে এনে এইটো ব্ৰেকফাষ্টত কি খোৱা তুমি?
ব্ৰেকফাষ্টততো ভাই খাওঁ আমি আপুনি? হেল্ল'
অ', ক আহ ক
আপুনি কি খায় ব্ৰেকফাষ্টত?
মই ব্ৰেকফাষ্টত আপোনাৰ এইটো চাহ খাও আৰু ৰুটি খাওঁ কেতিয়াবা কণী খাও
আপোনাৰ ফেভৰেট ফুড
হা, কি কলে?
আপুনি কি খাই ভাল পায়?
মই এইটো মম' খাই ভাল পাওঁ
আচ্ছা,
আৰু আপুনি কি খাই ভাল পায়?
মই বাৰ্গাৰ খাই ভাল পাওঁ
বাৰ্গাৰ খাই ভাল পায়
কি কলে?
কি খাই ভাল পাই সেইটো কৈছো আহ, হয়। হয়। বাকী আজি মানে, আজি ব-বতৰটো আজি কেনেকুৱা দিছে মানে? ত-তোমাৰলোকৰ সেইফালে?
বহুত গৰম আছে আমাৰ ইয়াতে।
অ', বহুত গৰম দিছে ন'? মানে গৰমটো দিছে মানে-ম বৰষুণ দিছে নে?
নাই, নাই। পাঁচটা, ৰাতিপুৱা পাঁচটা মানত দিছিলে চাগে। তাৰপিছত আৰু নাই। গৰম বহুত ৰ'দ দিছে, বহুত।
উম। উম, হয়। এইটো কিন্তু আমাৰ এইফালে কিন্তু মানে ইমান গৰম আৰু পৰা নাই, কিন্তু কালি মানে বহুত গৰম দিছিল, মানে এইটো যোৱাকালি। বহুত গৰম দিছিল। কিন্তু আজি মানে ইমান এটা গৰম নাই আজি। বৰষুণো দি আছে মানে এ অলপ অলপ দি আছে বৰষুণ।
অ', কিমান ডিগ্ৰী চেলচিয়াছ আছে আপোনালোকৰ তাত?
হা, হা, কি ক'লা?
আপোনালোকৰ তাত দিনত কিমান ডিগ্ৰী ছেলচিয়াছ আছিলে?
অ', কিমান হৈছিলে, এইটো বাৰু মই একজেক্ট থোৱা নাই কিমান হৈছিলে।
অ', আমাৰ ইয়াতটোত থাৰ্টি এইট আছে।
থাৰ্টি এইট দিছে? আৰু মই মানে চোৱা নাই মানে। যিমান মই চোৱা নাই বৰ্তমান মানে কিমান দিছিলে সেইটো।
অ', আচ্ছা আচ্ছা।
এনে আৰু তোমাৰ ঘৰত কোন কোন আছে?
ঘৰত, মা, দেউতা, ভন্টি আছে।
হয়, আৰু তোমাৰ এইটো এ বিগ ব্ৰাদাৰ আছে ন?
বিগ ব্ৰডাৰ নাই।
উম, হয়।
আপোনাৰ ঘৰত? হেল্ল',
হয়, অ', কোৱা।
হেল্ল',
অ', কোৱা শুনি আছোঁ।
আপোনাৰ ঘৰত কোন কোন আছে?
অ', মোৰো এনুকাই, মোৰ এইটো ভাই আছে, ডাঙৰ ভাই আছে, মানে মা দেউতা আছে। আৰু মানে বা আছিলে মানে-এ বিয়া হৈছে আৰু।
অ', আচ্ছা।
উম, হ'ব। আপনাৰ লগত কথা কৈ ভাল লাগিল, আমাৰ টাইম হৈছে।
অ' অ', ঠিক আছে দিয়ক।